হেল্লৌ'
হেল্লৌ' অঁ কি কৰি আছা?
এই এনেই আছো দিয়ক, তুমি কোৱা?
ময় এনেয়ে। এই কিবা কয় তুমি কৰুণাৰ কথা গম পোৱা নেকি? মানে কেনেকুৱা কে ষ্টাৰ্ট হৈছিলে যে?
অ কৰুণাৰ কথাটো সকলোৱে জানেই। সেইটো সকলোৱে ভুক্তভোগী হৈছেই।
উম উম, সেইটো গম পাবলে অকন ভালদৰে মানে ময়- কিবা কিবি জানিব ইচ্ছা আছে আৰু অলপমান তুমি গম পোৱা নেকি?
কৰোণা অঁ কৰোণা ভাইৰাছটো তোমাৰ- কিয় দুইহেজাৰ ঊনৈশ চনত ষ্টাৰত হৈছিল ন আৰম্ভ হৈছিল ন ডিচেম্বৰত। ই চীনৰ পৰা ষ্টাত আৰম্ভ হৈছিল, চীনৰ কিবা উহাং- চহৰ আছিল নেকি? তাৰে পৰাই চাগে প্ৰথম সংক্ৰমণ আৰম্ভ হৈছিল। পিছত বিজ্ঞানীসকলৰ মতেতো এইটো এইটো ভাইৰাছ বোলে কিবা- কিবা পক্ষীয়ে আ বাদুলি নেকি বাদুলিৰ পৰা- চাগে আৰম্ভ হৈছিল চাগে, সেইয়ে তাৰে জৰিয়তে মানুহলৈ গৈছিল। পিছত মানুহৰো আৰম্ভ হৈছিল।
উম'
এই কৰোণা শব্দটো তোমাৰ লেটিন ভাষাৰ কিবা ক্ৰাউন শব্দৰ পৰা আহিছে। কাৰণ- সেইটো অনুুবীক্ষণ যন্ত্ৰত যিটো মানে ভাইৰাছটো দেখা যায় ন, সেইটো মানে- চাৰিওফালে মুকুতৰ দৰে, মানে কাটা কাটা থাকে। তেনেকুৱা আছিল। আৰু এইটো কি- কিবা এটা বেলেগ নাম আছিল নাম আছিল চাগে কিবা চাৰচ কৌ- টোহ নেকি তেনেকুৱা কিবা আছিলে? তো পিছতে মানুহে বৈজ্ঞানিক সকলে কভিড নাইনটিন বুলি-
উম উম' অঁ অঁ সেনেকে কভিড নাইণ্টিন নাম দিছিলে। ঠিকে।
সেইটো- এইটোয়ে জানো কেনেকৈ বা হৈছিল লক্ষণ বোৰ বা কি কি আছিল? মোৰতো হোৱা নাছিল ন। তোমাৰ কাৰোবাৰ হৈছিল নেকি? লক্ষণবোৰ কি কি দেখা পাইছিলা তুমি যদি হৈছিল?
বৰ মানে হৈছিলে। ত' তেওঁ মানে তেওঁৰ তোমাৰ এই ভাইছৰ আক্ৰান্ত ব্যক্তিটো তোমাৰ ই হৈছিলে। কাহ হৈছিলে হাঁচ- হাকচি হয় বা কথা কওঁতে মানে তোমাৰ ক্ষুদ্ৰ জপ আ জপলেট টৰ জৰিয়তে বিয়পে বুলি কয়, মানে লক্ষণবোৰত লগতো মানে পাম, মাথাৰ বিষ নাক, চকু এইবোৰ মানে সংক্ৰমণ হয় ন, ত' সেইবোৰৰ কাৰণে মানে কাহ, চৰ্দি হে নৰ্মেল যেনেকে চৰ্দি জ্বৰৰ কাৰণে হয়, তেনেকুৱাই হৈছিলে। হোৱাৰ পিছত ডক্টৰ দেখালো, ডক্টৰ দেখাৰ পিছত কৈছে যে মানে কৰোণা হৈছে। হেইটোতো কৈছে আৰু কেনেকে বিয়পিছে মোৰ তাত কেনেকে আহে, তেনেকে কোৱাত মানে ড ডক্টৰজনে কৈছিলে তেওঁক, যে তোমাৰ আক্ৰান্ত ব্যক্তিজনক সম্পৰ্কলৈ অহা বস্তু চুলে বা তাৰ আ পিছত মুখ, নাক চকু এইবোৰ মানে চুলেও সংক্রামণ হয় মানে কাৰোবাৰ যদি হৈছে মই তেওঁৰ লগত কথা-পাতি আছো, ত' তেওঁ হৈছে, তেওঁ পৰা মোৰ হ'ব, ত' মইও যদি তাৰ পিছত আকৌ চক কু, নাক, কাণ যেনেকে হাত, ভৰি ধোৱাৰ পিছত যদি পৰো তেতিয়া মানে মোৰো আৰু, হৈ যায় হৈ যাব আৰু এনেকুৱা টাইপৰ আৰু। মূল লক্ষণ হ'ল জল জ্বৰ, শুকান কাহ ভাগৰ লগা, গোন্ধ আৰু সোৱাদ নোপোৱা পিছত উশাহ লোৱাত কষ্ট আৰু বুকুৰ বিষও মানে হৈছিলে, তোমাৰ নেমুনিয়াও হয়। কিন্তু বহু মানুহৰ কোনো লক্ষণ আহ, লক্ষণ নোহোৱাকৈও সংক্ৰমণ হৈছিল। তুমি গম পোৱা নাছিলা, মা-মানে মই ত' তোমাৰ ডক্টৰক এনেকে গ'লে, মোৰ চিনাকি ফ্ৰেডজন, লগৰ ত' যাওঁতে মানে ক'লে যে এনেকে এটো কাৰণে হৈছে, তেতিয়া মানে মই আকৌ লক্ষণ বোৰ গম পালো, অ' এই কাৰণে হয়।
অ'।
উ, এই ভাৰত অ', ও হ'ব, আমাৰ মানে ভাৰত আৰু অসমত মানে কেনেকে প্ৰভাৱ পৰিছিলে, তুমি গম নেকি অলপ ভালদৰে?
অ' ভাৰত আৰু অসমত বহুত প্ৰভাৱ পৰিছে মানে লকডাউনো দিছিল তাৰো কাৰণে, এই ভাৰতত প্ৰথমেতো ৰোগী এইটো দুই হেজাৰ ঊনৈশৰ পৰা আৰম্ভ হৈছিল না, চাইনাৰ পৰা ভাৰততো দুইহাজাৰ বিশ চনত জানুৱাৰীৰ ফালে মানে তোমাৰ কৰুণ মানে, ধৰা পৰিছ ছিল আৰু, কেৰেলাত হৈছিল চব সকলোৰে ফাষ্ট আগত, পিছত অসমত, অসমত আহিল। অসমতটো প্ৰথম কেচ ত' মাৰ্চত আহিছিল, প্ৰথম কেচটো। সেইটো কোনখন জিলা কোনখন ঠাইত বা হৈছিল, এ কৰিমগঞ্জ নেকি কি মই, কৰিমগঞ্জেই চাইদে, মই সিমান গম পোৱা নাছিলো, পিছত আৰু চৌবিশ মাৰ্চৰ পৰা পিছত আৰু গোটেই এনেকৈ সংক্ৰমিত হোৱাৰ কাৰণে, চৌবিশ মাৰ্চৰ পৰা গোটে টেই লকডাউন দি দিছে। আৰু চৰকাৰে লকডাউন দিছে, পিছততো ৰেল, বাছ বিমান স্কুল, কলেজ, দোকান বজাৰ চব বন্ধ কৰি দিছে।
উম, আৰু তেতিয়া তোমাৰ এয়া অস, আমাৰ মে মেট্ৰিকৰ পৰীক্ষাও হোৱা নাছিলে। মেট্ৰিক, হায়াৰ ছেকেণ্ডৰী পৰীক্ষাও বাতিল কৰি দিলে ন।
অ', অ', মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও বাতিল কৰি দিছে। পিছত আমিতো মেট্ৰিক নিদিয়াকে পাছ কৰি আহিছো, ক্লাছ টেন।
মইও পুৰা হাই ছেকেণ্ডাৰী পাছ কৰিছো, মেট্ৰিক। আমাৰ হায়াৰ ছেকেণ্ডাৰী সময়ত নহল ন হায়াৰ ছেকেণ্ডাৰী একজাম তেতিয়া পাছ কৰিলো আৰু এনে
অ অসমতো বহুত লোক আক্ৰান্ত হৈছিল বহুত লাখ লাখ আক্ৰান্ত হৈছিল তাৰে মাজতো আৰু কিমান হাজাৰ হাজাৰ মৃত্যু হৈছিল আৰু দ্বিতীয়টোতো চাগে দুইহেজাৰ একৈশ চনৰ এপ্ৰিল মে' মাহত আটাইতকৈ ডাঙৰ ভয়ংকৰ আছিল সকলোতকৈ ডাঙৰ হৈছিল তেতিয়া অক্সিজেন এ পোৱা নাছিল কাৰণ সকলোৱে এইটো মানে হঠাৎ আহিছিল ন সকলোৱে এইটো জানা নাছিল ন কেনেকৈ কি কৰে সেইকাৰণে হঠাতে অক্সিজেনৰো নাটনি হৈ গৈছে হস্পিতালত কিমান মানুহ গৈয়ে আছে গৈয়ে আছে তাৰ ফলত ডক্তৰৰো প্ৰয়োজন হৈছে সকলো ঠাইতে কোৱাৰেনটাইন কৰাৰ এনেকুৱা বহুত আছিল আৰু ভালেই প্ৰভাৱ পৰিছে একদম মানে বহুত দেখা পাইছো আৰু কিবা কিবি আৰু
তোমাৰ লকডাউন যে দিছিল তেন তাৰ মাজত তোমাৰ কিবা কেনেকুৱা পাইছিলা কেনেকৈ সমাজটো কেনেকৈ প্ৰভাৱ পৰিছিল অৰ্থনীতিৰ ফালেও সামাজিক ফালেও কেনেকুৱা
লকডাউনে তোমাৰ লকডাউনৰ গতি ৰোধ কৰিলে মানে অ গ বিৰোধ কৰিলে কিন্তু অৰ্থনীতিক ডাঙৰ আঘাত দিলে যেনেকুৱা ধৰণৰ লাখ লাখ প্ৰবাহী শ্ৰমিকে খোজকাঢ়ি ঘৰলৈ উভতি-ব লগা হৈছিলে পৰ্যটন পৰিবেশ সৰু ব্যৱসায় বা সম্পূৰ্ণ বন্ধ হৈ গৈছিলে স্কুল বন্ধ থকাৰ বাবে ডিজিটেল ডিভাইচ বা ফোনত তেনেকে আমি স্মাৰ্ট ফোনত ল'ৰা ছোৱালীবোৰে পঢ়িছে ইণ্টাৰনেট নাছিলে সিহঁতৰ পঢ়া শুনাৰো বহুত ক্ষতি হৈছিলে আৰু মাজত তে তোমাৰ ইয় হৈছিলে ন কৰোণাৰ আগতে কা হৈ গৈছিলে ত সেইখিনিৰ পৰাতো ইন্টাৰনেটৰ সমস্যা হৈ আছিলে ত তাৰপিছত আকৌ আকৌ লকডাউনটো আহিল সিহঁতৰ পঢ়া শুনাত বহুত ক্ষতি হ'ল আনহাতে পৰিয়ালৰ লগতো সময় ক কতোৱা আৰু ঘৰৰ খাদ্য খোৱা প্ৰদূৰণ কমাৰ দৰে ইতিবাচক দিশ আছিলে মানে সেইটো চাইডত ভাল হৈছিলে আৰু ল'ৰা ছোৱালীবোৰ যেনেকে তোমাৰ অ মাক দেউতাকৰ লগত কথা নাপাতে বা ফোনতে সেনেকে লাগি থাকে কিছুমান এনেকে থাকে তাৰপিছত মাক দেউতাক হতৰ লগত এনেকে সময় পালে বা যিবোৰে বাহিৰত কাম কৰে সিহঁতে ঘৰলৈকে উভতি আহিল পৰিয়ালৰ লগত সময় কটাব পাৰিল সেইখিনি ভাল হৈছিল অকল তুমি মানে গম পোৱা নেকি ভেকচিন বিজ্ঞানৰ জয় যাত্ৰা মানে কেনেকুৱা আছিলে ভেকচিন টো আমাৰ
ভেকচিন সাধাৰণতে ভেকচিন বনাবলৈতো বহুত টাইম লাগি যায় ন এই কিমান - বছৰ বছৰ লাগি যায় বনাওঁতে কিন্তু কৰণাৰ বাবেতো আৰু বিজ্ঞানীসকলে সময় পোৱা নাছিল যদি দেৰি কৰে আৰু মানুহ মৰিয়ে থাকিব তাৰ কাৰণে এক বছৰৰ ভিতৰতে গোটেই শক ক্ষম মানে ভেকচিন ওলাইছিল আৰু ভাৰতত তো কিবা- কোভিচিল্ড আৰু কোভেক্সিন এই দুটাটো দিব লগা হৈছিলে ময়ো দিছিলো এই দুটা পিছত অ পিছত আৰু এই কিবা কিমান জানুৱাৰীৰ পৰা মানে বিশ্বত আৰু আটাইত কৈ ডাঙৰ টীকাকৰণ আৰম্ভ হৈছিল মানে এই ভেকচিন দিয়া আৰম্ভ হৈছিল আৰু এ তাৰপিছত সকলো এপো ওলাইছিল চৰকাৰে। এই এপৰ দ্বাৰা মানে সকলোৱে পঞ্জীয়ন কৰিছিল, প্ৰমাণ পত্ৰ দিছিল কোনে কোনে ক'ত দিব পাৰিব। সেই হিচাপে তোমালোকক দিয়া হৈছিল যে তোমালোকে তাত গৈ কৰিব পাৰিবা তেনেকুৱা কৰিছিল আৰু। ভেকচিনখনে ভালেই কৰিছে মানে এই ৰোগটো কমাইছে পিছত আৰু মৃত্যুৰ হাৰটো বহুত কমাই দিছে।
উম বহুতখিনি কমিছিলে ভেকচিনৰ ফলত।
অ বহুতখিনি কমিছে ভেকচিনটো ভালেই কৰিছিলে। আৰু পিছত আৰু অ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত কেনেকুৱা চাপ পৰিছে তোমালোকৰ?
স্বাস্থ্য ব্যৱস্থাৰ পৰা তোমাৰ এই মহামাৰী আমাৰ স্বাস্থ্য ব্যৱস্থাৰ দুৰ্বলতা মানে বহুত দুৰ্বলতা কৰি তুলিছিলে যেনেকুৱা, অক্সিজেন আই চি ইউ বেড। তাৰপিছত তোমাৰ ডিজ অ ভেণ্টিলিটাৰ চিকিৎসাৰ নাটনি দেখা গৈছিলে মানে যত এনেকে ক'ব গ'লে বিল্ডিংবোৰততো পেচেন্ট আনি আনি থৈছিলে ইমানখিনি অসুবিধা হৈছিলে, হস্পিতালৰ তে অভাৱ হৈ গৈছিল। কিন্তু লগতে জি এম চি এইচ আৰু কভিড হস্পিতালত ৰূপান্তৰ কৰা প্ৰতিখন জিলাতে অক্সিজেন প্লান্ট বহুৱা আশা কৰ্মীসকলোক ঘৰে ঘৰে পৰীক্ষা কৰিবলৈ পঠাই দিয়া হয়, তোমাৰ তাৰপিছত মানে অ' ঘৰে ঘৰে যাই কেনে কৰোণা কাৰ হৈছে, কি হোৱা নাই, সেইখিনি কাৰণে চা পঠাই দিয়া হৈছিল। টেলিভিচন আৰু তোমাৰ অ' মেডিচিনৰ এইবোৰৰ তোমাৰ ব্যৱহাৰ বাঢ়ি থাকিল আৰু লাহে লাহে।
অ'।
আৰু কিছুমানে তোমাৰ ইও হৈছিলে চা, ঘৰুৱা মানে এনেকুৱা টাইপৰ বস্তুও খাইছিলে। কিবা, এইটো বইল কৰি খাইছে, এইটো মেদি হয় বা ঘৰুৱা এইটো খাই অমিতা গছৰ পাত অমিতা গছৰ পাত। এনেকুৱা এইবোৰ খালে নহব কৰোণা। তেনেকুৱা টাইপৰো মানে মানুহে এনাৰ্জিৰ কাৰণে খাইছে আৰু।
অ', মানুহে খাইছে সেইটো বহুত ধৰণৰ ব্যৱস্থা কৰিছে।
উম, বহুতখিনি ব্যৱস্থা কৰিছিলে দে। আৰু তুমি বাৰু গম পোৱা নেকি, মানুহৰ আহ, আচৰণ, আচৰণৰ প্ৰৱোজন কেনেকুৱা হৈছিলে?
মানুহেতো আচৰণ সেইটোৱে যেনেকুৱা কৰিছিল, সকলোৱে মাস্ক পিন্ধা আৰম্ভ কৰিছিল পিছত হাত ধোৱা, বাৰে বাৰে হাত ধ ধুইছিল, পিছত ল' এজনে আৰু এজনতকৈ দূৰে দূৰে থিয় হৈছিল। যাতে মানে সংক্ৰমিত নহয়, পিছত সকলোৱে ঘৰৰ পৰা কাম কৰিছিল ৱৰ্ক ফ্ৰম হুম দিছিল, পিছত যিবিলাকৰ মানে ত স্কুলত চলি থাকিব লাগিব, নহ'লে সকলোৱে পঢ়াত ক্ষতি হ'ব তাৰ অনলাইন ক্লাছ দিছিল, বহুত ব্যৱস্থা কৰিছিল, সকলোৱে আগতেটো কি আছিল, সকলোৱে যেতিয়া লগ কৰিছিল, তাৰপিছ আগতে হাত মিলাইছিল তাৰপিছত এই হাত মিলোৱা, উম কথাটো বন্ধ হোৱাৰ পিছত, সকলোৱে নমস্কাৰ দিছিল।
তেনেকৈ মানুহে স্বাস্থ্য বীমা কৰিছিল, জৰুৰী জৰুৰীকালীণ গুৰুত্ব। সকলো খিনি বুজি পাইছিল, আৰু সকলোৱে নিয়ম মানি চলছিল। তাৰ কাৰণে সেই সকলোৱে বহুত মানে ভাল হৈছে আৰু।
উম, অ'ঠিকে কৈছা দিয়া আছিল বিন মানে মই মান ভাবিছো, মানুহে মাস্ক সাস্ক এনেকে পিন্ধিছিলে ন।
অ',
আৰু কছিল কৰণাৰ পৰা আহ কৰণাৰ পৰা তুমি কি মানে শিকিছিলা ধৰা আমি মানে কেনেকা কি, কি শিকিব পাৰিছিলো। মইতো বাৰু গোটেইখিনি, অকমানে গম পাওঁ তেনেকুৱা পিন্ধিব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্নতা মানে পৰি থাকিব লাগে, থাকিব লাগে আমি দৰকাৰ এইটো আমাৰ। আৰু কিবা কিবি গম পোৱা নেকি?
এইটোৱে মাস্ক কিনি থাকিব লাগে, বাহিৰত গ'লেও মাস্ক কিনি থাকিব, সেইটো আমাৰতো সকলো ফালে আমাক সহায় কৰে। তাৰপিছত খোৱাৰ আগত, খোৱাৰ পিছত, সকলো কাম কৰাৰ পিছত কিবা এটা ধৰাৰ পিছত সদায় আমি হাত ধুব লাগে, পিছত অকমান চাফ চিকুণকৈ থাকিব লাগে। সেইটোৱেই নিজেও যেনেকৈ চাফ চিকুণকৈ থাকিব, আমাৰ পৰিৱেশটোকো চাফ চিকুণকৈ ৰাখিব লাগে। যাতে এনেকুৱা আকৌ পিছলৈ নহয় আৰু সেইটোৱে, তেনেকুৱাই মানি চলিব লাগে, আৰু বেলেগ একো নহয়, নিজে ভাল থাকিলে আৰু সকলোৱে ভাল থাকিব।
অ' সেইটোতো হয়েই, ঠিকে কৈছা দিয়া তুমি ন মোৰো মানে জানি ভালেই লাগিল। ধন্যবাদ হা দিয়া।